হেল্ল'
হয় নমস্কাৰ হয় নমস্কাৰ আপুনি ব্যস্ত আছে নেকি?
নাই নাই মই ব্যস্ত নাই আপুনি কব পাৰে।
হয় অ মই আপোনাৰ পৰা মানে নাই শিক বিষয়ে অলপ জানিব বিচাৰিছিলো হয় হেল্ল' মই আপোনাৰ পৰা অলপ জানিব বিচাৰিছিলো আপুনি জনাব পাৰিবনে অ বা
হয় হয়। মই নাৰী শিক্ষাৰ বিষয়ে অহ অলপ চমুকৈ কৈ দিছো বাৰু।
হয় আপুনি কবচোন।
হয় এ হয়। যে আপোনাৰ নাৰী শিক্ষা এ হৈছে যে নাৰীক মানে পুৰুষৰ সমানে শিক্ষিত আৰু মানে কৰি তোলাৰ এক মানে প্ৰক্ৰিয়া এক প্ৰক কিয়া ম আৰু মানে এগৰাকী আ এগৰাকী নাৰী মানে শিক্ষিত যে হোৱাৰ মানে আহ অৰ্থই মানে হ'ল মানে সমগ্ৰ। অহ পৰিয়াল যে তথা মানে সমাজ সমাজ এখনক মানে আ শিক্ষিত কৰি তোলা শিক্ষিত কৰি তোলা যে
হ
আৰু ইয়াৰ মানে আহ আহ ইয়াৰ ফলত মানে অন্ধবিশ্বাস। মানে দূৰ হয় যদিহে আমি নাৰী শিক্ষা আহ, লাভ কৰিব অ, মানে পাৰো বা নাৰী। শিক্ষা দিব পাৰোঁ আহ, আৰু লগতে মানে আহ, নাৰী শিক্ষাৰ ফলত মানে লিংগ-লিংগ বৈষম্য মানে হাক পোৱা মানে দেখা যায় লগতে
আপোনাৰ অলপ হয় আপোনাৰ মানে নেটৰ্ক প্ৰব্লেম আছে নেকি?
অ, নাই-নাই। মোৰ মানে-মানে অ, মোবাইলত ব্লেগ কল আহিছে তো চ' সেইকাৰে মানে নেটৱৰ্ক প্ৰব্লেম দেখুৱাইছে।
হয়-হয়-হয়।
হয় আপুনি
আপুনি, হয় আপুনি নাৰী শিক্ষাতো মানে ধৰক নাৰী শিক্ষাতটো আপুনি প্ৰয়োজন বুলি ভাবেনে?
হয় মই মানে নাৰী শিক্ষা মানে প্ৰয়োজনীয় বুলি মানে মই ভাবো হয়।
হয় আপুনি কবচোন মানে হয়। কিয় প্ৰয়োজন আপুনি অলপ কব পাৰিবনে?
হয়, মই এ আহ মানে চমুকৈ কৈ দিছো কৈ-কৈছোঁ বাৰু। যে মানে সমাজ আম, সমাজ বা মানে নাৰী আহ, শিক্ষিত মানে হোৱাৰ ফলত আমাৰ সমাজৰ মানে সমাজৰ লাভ হয় আৰু লগতে মানে আ, পৰিয়ালৰ মানে উন্নতি মানে হোৱা দেখা যায়। হেল্ল'?
হয় ক'ব। শুনি
হয় আপোনাৰ-আপোনাৰ হয়, আপোনাৰ হয় আপোনাৰ বেকগ্ৰাউণ্ড অহ মানে শাওন টো অলপ আহিছে চ হয়, হেল্ল'?
হয় আ, মানে অ, নাই-নাই-নাই। হেল্ল'? অ, ঠিক আছে বাৰু মই হয় মই আগুৱাই লৈ গৈ আছোঁ যে আপুনি কৈ আপুনি মোক সুধিছিলে যে নাই নাৰী শিক্ষ মানে নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা আছে নেকি? হয় মই আহ, আছে বুলি ভাবো যে মানে নাৰী মানে নাৰী আহ, মানে নাৰী মানে শিক্ষা দিলে মানে নাৰী শিক্ষা হ'লে মানে সমাজ এখনৰে ভাল হয়, সমাজ ৰ ভাল হয়, পৰিয়ালৰ উন্নতি হয়, সমাজৰ উন্নতি হয়, আৰু লগতে মানে আহ, হয় মানে শিক্ষিত নাৰীয়ে মানে পৰিয়ালৰ আহ, স্বাস্থ্য, আহ, পুষ্টি আৰু লগতে শু মানে শিক্ষাৰ ওপৰত সৰ্বাধিক গুৰুত্ব হেইবুলি মই মানে ভাবো আৰু যে, হয়। আপুনি আহ, মানে আহ, নাৰী শিক্ষা ওপৰত অ, এনে মানে দুখাৰী কৈ দিবচোন। আপুনিয়ে কৈ দিবচোন যে নাৰী শিক্ষাৰ ওপৰত দোষাৰী।
হয়। নাৰিক্ষটো আমাৰ টো আহ। কাৰণ পুৰুষৰ সমানে নাৰীক শিক্ষা দিয়াটো বাবে প্ৰয়োজন। কাৰণ পুৰুষে ধৰক যিমানখিনি পাৰে কৰে আহ নাৰী শিক্ষা যেতিয়া নাৰ মে শিক্ষা দিয়া হয়। ন পুৰুষজনেও ধৰক যিমান খিনি জ্ঞান দিব পাৰিব নাৰী খ খেল। নাৰী নাৰীও পাৰিব তেনেকুৱা শিক্ষা দিবলৈ। তেনেকুৱা ধৰণে ধৰক সমাজত ধৰক সহায় হ'ব নাৰীক শিক্ষা দিলে।
হয় হয় নিশ্চয়।
অ স আপুনি জনাৰ বাবে ভাল লাগিল হয় আৰু হয় আপুনি হয় হয়তো জানে যে নাৰীক ধৰক আপুনিও কৈছে যে নাৰীক প্ৰয়োজন শিক্ষা দিয়াো হয় তেনেকুৱা ক্ষেত্ৰত। থৰ অ নাৰী শ। শিক্ষাৰ, নাৰী শিক্ষা দিয়াৰ ক্ষেত্ৰতো ধৰক বহুতো কিছুমান সমস্যা আছে ধ
হয়-হয়।
তেনেকুৱা। আপুনি মোক জনাব দাগিবনে যে নাৰী শিক্ষা দিয়াৰ ক্ষেত্ৰত ধৰক কিছুমান সমস্যা আছে সমস্যাবোৰ।
হয় হয়। যে আমাৰ নাৰী শিক্ষা দিয়াত যে প্ৰধানকৈ যদিহে আমি। দেখিবলৈ আহ মানে পাওঁ আজিৰ মানে আজিৰ দিনত মানে আমি। দেখিবলৈ পাওঁ যে। আৰ্থ মানে আৰ্থ সামাজিক বিকাশ হ'ব লাগিব তেতিয়াহে। মানে আমাৰ নাৰী শিক্ষা আহ দিয়টো। মানে সম্ভৱ হৈ পৰিব আৰু লগতে মানে এনেকুৱা আহ হৈ পৰিছে যে মানে। কৰ্মক্ষেত্ৰত নাৰীৰ মানে অংশগ্ৰহণে মানে দেশৰ মুঠ। মানে ঘৰুৱা উৎপাদন আহ বৃদ্ধিত আৰু লগতে মানে দৰিদ্ৰতা হ্ৰাস কৰাত মানে প্ৰত্য়ক্ষ ভাৱে অৰিহণা আহ যোগাই এ মানে। আহিছে আৰু আহ মানে সজাগতা বৃদ্ধিৰ প্ৰয়োজনীয়তা আছে হয় যেয়ম। আহ সতকতা বৃদ্ধিৰ প্ৰয়োজনীয়তা আছে আৰু ইয়াৰ। ফলত মানে নাৰী শিক্ষা দিয়াটো সম্ভৱ হৈ। পব বুলি মই ভাবোঁ আৰু লগতে। মানে আহ। অ নাৰী শিক্ষাত এ মানে ভ্ৰাণকৈ আহ যদি মানে আমি কবলৈ যাওঁ মানে পুৰুষ। আমি মানে আগবঢ়াই নিব লাগিব বুলি মই হাব হয়।
হা কবচোন।
হয় আপুনি সুধিব পাৰে। হয় আপুনি। মানে ন নাৰী শিক্ষাৰ ভাৰত মানে ভাৰত চৰকাৰে নাৰী শিক্ষাৰ ওপৰত কেনেক। এনেকুৱা ধৰণৰ আহ মানে কল্যাণমূলক মানে আঁচনি আহ গ্ৰহণ কৰা আহ আপুনি দেখিবলৈ পাইছে জনাব পাৰিব নেকি?
হয় হয়। হয়, নাৰী শিক্ষাৰ ক্ষেত্ৰতো চৰকাৰে ধৰক আজিকালি বহুত বিভিন্ন ধৰণৰ মানে ধৰক অ আঁচনি গ্ৰহণ কৰিছে এনেকুৱা ধৰক যেনেকুৱা অ নিজুত মইনা আঁচনি দিছে নিযুত মইনা আঁচনি টো এতিয়া দিয়ে। ধৰক তাৰ পিছত এই এটা আছে যে ব বেটি বচাও বে পঢ়ওক তেনেকুৱা এটা আচনি আছে তাৰ পিছত ধৰক কন্যা সমৃদ্ধি আঁচনি আছে এইটো। যিটো সুকন্যা সমৃদ্ধি আঁচনি সেইটোও দিছে তাৰ পাছত এইটো কষ্টুৰ। বা গান্ধী অ বালিকা বিদ্যালয় তেনেকুৱা বিদ্যালয় খুলিছে তেনেকুৱা। এনেকুৱা ধৰণৰ আৰু বহুতো মানে আঁচনি চৰকাৰে গ্ৰহণ কৰিছে বাৰু মই। জেইকেইটা জানো আপোনাক মই জনাই দিছোঁ, হয় আপুনিে জানে নেকি আৰু কি কি। ধৰক কিছু আৰু তো আছে বহুতো তেনেকুৱা।
হয় হয়, হয় হয় মানে। হয়, আপুনি কোৱাৰ দৰেই যে। নাৰী শিক্ষাৰ মানে এই এইকেইটাই মানে মূল মানে ভিত্তি মানে। আঁচনি বুলি ধৰি ল'ব পাৰি কিন্তু ইয়াৰ মূলতে যদি আমি ক'বলৈ আহ। যাওঁ মানে বিনামূলীয়া শিক্ষা প্ৰদান যে এইটো মানে এইটো। প্ৰধানকৈ মানে মূল ইয়াক মানে আঁচনি হিচাপত। ধৰিব পৰা যায় যিহেতু ইয়াত মানে নাৰীৰ লগতে পুৰুষকো সমান প্ৰাধান্য দিয়া হয় আৰু। পুৰুষৰ লগতে নাৰিকো মানে সমান্য মানে সমানে। প্ৰাধান্য দিয়া হয়। বিনামূলীয়া শিক্ষা প্ৰদান এই আঁচনিটোত। মানে আহ আপোনাৰ নাৰী আৰু পুৰুষ মানে দুটাতে। ইয়াক সমানে প্ৰাধান্য দিয়া হয় চ' মই এইটো আহ মানে মোৰ। এইটো আঁচনি গ্ৰহণযোগ্য অতি বেছি গ্ৰহণযোগ্য বুলি আ মই ভাবোঁ।
হয় হয় হয় কাৰণ। অ ধৰক যি। ছোৱালীয়ে ধৰক আজিকালি ধৰক ছোৱালী বোৰক ছোৱালী বোৰেও নিজাকৈ মানে কিবা এটা কৰিব লাগে। ধৰক বিচাৰি অ পুৰুষৰ নিচিনাকে ধৰক নাৰীও তেনেকুৱাকে কিবা এটা কৰিবলৈ। বিচাৰে বা আজিকালিতো চৰকাৰে ধৰক বহুতো আঁচনি খুলি দিছে মহিলাবোৰক। ধৰক নাৰীবোৰক তেনেকুৱাকে ধৰক তাৰে বা। তাৰ পৰা তেওঁলোকে মানে নিজাকে পইচাটো পাই পেলাই নিজাকে কিছুমান ধৰক কিছুমান। অ'বস্তু ধৰ কিছুমান ক ধৰক কিবা। পশুবিলাক এইবিলাক পালন কৰি কিনে ধৰক তেওঁলোকৰ নিজৰ উপাৰ্জনতটো নিজে উলিয়াইছে ধৰক। নিজৰ বাবে চৰকাৰে বহুতো সুবিধা দিছে আজিকালি হয় আ। আপুনি মোক ক'ব পাৰিবনে যে নাৰীক ধৰক শিক্ষা দিবলৈ আমি এনে কি কি কৰিব। পাৰো আপুনি মোক অলপ জনাই দিব। পাৰিবনে।
হয়, এই মানে আহ নাৰীক মানে শিক্ষা দিয়াৰ লগত। মানে আমাৰ প্ৰধান কৰ্তব্য হ'ব মানে যদি আমি। আহ চাবলৈ যাওঁ মাক দেউতাক হিচাপে মানে আহ মাক দেউতাক। হিচাপে আমাৰ প্ৰধান মান। মানে কৰ্তব্যটোয়ে হ'ব যে আমি ল'ৰা ছোৱালীক মানে ভাল শিক্ষা প্ৰদান কৰা। আৰু লগতে নিয়মীয়া এ। স্কুল, স্কুলে স্কুল কলেজত। অ স্কুল কলেজত অ মানে পঠিওৱা সেইটো হ'ব মানে অভিভাৱকৰ দায়িত্ব হ'ব। সেইটো আৰু লগতে যদিহে আমি ক'বলৈ যাওঁ ছাত্ৰ আহ যদি আমি। ফ্ৰেণ্ড মানে বন্ধু হিচাপত বা, বান্ধৱী হিচাপত যদি আমি ক'বলৈ যাওঁ। যে এ মানে নেতিবাচক মানে নেতিবাচক মানে। আপোনাৰ ধাৰণাবিলাক এৰি দি মানে ইতিবাচক ধাৰণা যদিহে আমি লওঁ যে বন্ধু বা।। বান্ধৱী এজন এ বান্ধৱী এজনী। যদি আমি ব বন্ধুৰ নিচিনাকৈ আ মানে আ। চকু দিওঁ বা আহ মানে এটা ভাল দৃষ্টিগোচৰে চাওঁ। তেতিয়া হ'লে আমাৰ এটা শিক্ষা ব্যৱস্থাৰ উন্নত হ'ব আৰু লগতে মানে নাৰী শিক্ষাৰো। আহ মানে ইয়াৰ প্ৰভাৱ বাঢ়িব বুলি মই। ভাবো যিহেতু আজি আজি মানে আহ বৰ্তমান সময়ত যিহেতু দেখিবলৈ পাই। পাইছো বা মানে চচিয়েল মিডিয়াতে হওঁক বা বিভিন্ন। মানে হেৰিত আহ মানে দেখিবলৈ পাইছোঁ। বা সমাজতো দেখিবলৈ পাইছোঁ যে মানে। উ নাৰীক অতি নাৰীক অতিক আহ মানে বেয়া দৃষ্টিগোচ চ চোৱা মানে পৰিলক্ষিত হৈছে চ' মানে যদিহে বন্ধু হিচাপত আহ হয় হয় গতিকে যদি আমি বন্ধু হিচাপত ভাবি লও গতিকে নাৰী শিক্ষাৰ মানে মূল মানে নাৰী শিক্ষাৰ মানে যিহেতু যিটো মানে মূল ধাৰা সেইটো বৰ্তি থাকিব বুলি মই আহ ভাবো হয় এইখিনিয়ে মোৰ নাৰীৰ ওপৰত ক'ব ক'ব লগা আছিলে
হয় ত হয়। আপোনাৰ পৰা মই আজি বহুত খিনি জানিলো যে মই কিহত। তটো কিছুমান জনা নাছিলো, মানে আপোনাৰ পৰা তাৰ মানে যিমান। সেইিনি জিলৈ আজি হয়তো বহুত। ভাল লাগিল আপোনাৰ পৰা জানি পেলাই ধন্যবাদ।
হয় হয় ধন্যবাদ ধন্যবাদ ধন্যবাদ